হেল্ল হেল্ল'
হেল্ল' আপোনালোকৰ কেম্প পেপা আহিছিলে নেকি কেম্প এটা আহিছিলে নেকি? কে এনেই বানপানীৰ সাহায্য এনেকুৱা কেম্প এবা
অ কেম এটা আহা আহিছিলে বাৰতে কওকচোন
হয় সেই কেম্পটোৰ পৰা মানে যিমান মানুহ আহিছিলে কেম্পটোত মানে বানপানীত যাৰ যাৰ নষ্ট হৈছিলে তেওঁলোকক মানে পইচা দিয়া হব
অহ
চাৰে চাৰি হাজাৰকে পইচা দিয়া হ'ব আপুনি মানে গাঁৱত খবৰটো জনাই দিবচোন এপাক
অ মানে চব গাঁৱলে আহিছে নেকি মানে বনপানী হোৱা
সেইটো মই নাজানিম মই খালি এই কেম্পটোৰ বিষয়ে মোৰ দায়িত্ব আছে বাৰতে
অ
সেইটো কাৰণে মোক কোৱাৰ বাবে আপোনাক কলো আ মানুক জনাই দিবোন
অ বাকি আমাৰ এইটো,
চাৰে চাৰি হোজাৰকে পাব।
হয়। চাক কওক
আপোনাৰ বানপানীৰ। সেই কেম্পটোৰ পৰা আপোনাৰে, এখন নটিচ বোৰ্ড মাৰ হ'ব বাৰু তে।
হয়।
তাৰ পৰাই আমি গম পাম যে কোন? কোন আহিব বাৰুতে সেইটো আমাৰ বাৰুতে ওপৰৰ চাৰ হতে বাৰুতে ভিডিঅ' চাব।
হয়।
যোন যোন আহিছিলে মানে সত্যটো জনাল মানে সেইখিনি হিচাপটো মানে সঁচা হিচাপটো কৰিব যোনজন আহিছিল।
অ'।
তেতিয়া ভাল হয় মানে।
হয়।
আপোনাৰ এনেকৈ আৰু কেইদিনমানৰ পিছত হেৰি এটাও আহিব আপোনাৰো মই জনাই থৈ দিওঁ মানে আপোনাৰ। ডক্তৰো আহিব, ডক্তৰৰ কেম্প বুলি আহিব।
অ'।
সেইটোতো আপোনালোকে গাঁৱৰ বেমাৰী আজাৰি বয়সস্থ স সকলোকে দেখাই ল'ব পাৰিব লগতে আপোনাৰ সৰু পৰি মাজুৱাই বেজিটো তাত সংগ্ৰহ কৰা হ'ব, মানে তাত দিয়া হ'ব।
হয়।
সেইটো কথা আপোনাক উপলব্ধ কৰাই থৈ দিলোঁ। অ'। এনে আপুনি গাঁৱৰ অলপ ঘূ-ঘূৰে ন গাঁৱৰ এইবিলাকত।
গাঁৱ মানে অলপ ঘূৰ ফুৰ
হয়, জানিব পোৱা মতে আপোনালোকৰ গাঁৱৰ এনে উন্নতি কেনেকুৱা?
মে ইমান ভাল নহয়। চবে মানে এইবিলাক বিজনেচ-চিজনেচ কৰে ন।
হয়।
বিলাকে লচু হয় আকৌ বানপানী হয় ন'।
হয়।
মান
বানপানী আপোনালোকৰ মেইন উদ্দেশ্য কিহৰ কাৰণে হয়?
মেইন মানে আপোনাৰ মঠাইউৰিতো আমাৰ হেৰি হয়, প্ৰতিবছৰে ভাঙে।
হয়।
তাৰ ফলত বান পানী হয় মানে।
মঠাইউৰিটো প্ৰতি বছৰে আকৌ বনাই নে?
প্ৰতি বছৰত বনাই আকৌ ভাঙে, মানে ভালকৈ নবনাই নেকি ইিহঁতে।
হয় আপোনালোকে এটা কাম কৰিব পাৰিব নেকি?
কি হয়,
সেই কামটো মানে আপোনালোকে এখন দৰ্খাস্ত লিখি, গাঁওৰ গাওবোৰত চাইন, কৰি মোলৈ আপুনি এখন ফটো পঠিয়াব লাগিব।
অ'।
তাৰপিছত মই খবৰ দিম বাৰতে কেম্পক।
অ
আপোনালোকক কামটো বেচৰকাৰী বা চৰকাৰী কৰে তেতিয়া চৰকাৰী কৰিলে আপোনালোকৰ এটা মঠাইো যোগান হ'ব চাগে।
অ',।
তাৰ পৰা আপোনালোকৰ বানপানীৰ বহুখিনি সংৰক্ষণ হ'ব। কিন্তু বানপানী আপোনালোকে। মেইন উদ্দেশ্য মাথাই হয়নে। আৰু তাৰ ফলত কি কি হয়। পিছফালৰ গোটেই ঘৰ দুৱাৰ ভাঙি দিয়ে নেকি?
ভাঙে মানে আপোনাৰ এইবিলাক নদী কিনত থকা মানে গাহৰি ফাৰ্ম চাৰ্ম বিলাক। আপোনাৰ পানীয়ে উটুৱাই লৈ যায়। আকৌ মানে নদী কিনাৰ অলপ ওচৰতে থকা ঘৰ বিলাক। এতে বানপানী হয়।
হয়, মাছ-চাছ মৰা নে কিবা কৰে।
মাছ-চাছ মাৰে এবাৰতে।
হয়।
সেয়া।
মাছ বাৰতে বানপানীৰ উৎস মাছ আহিবই পানীত।
সেইটোৱে টো।
হয়। এতিয়া পানীতো আপোনালোকৰ প হয় ব্ৰহ্মপুত্ৰ নে নে আপোনাৰ বেলেগ নদী আছে।
ন না ব্ৰহ্মপুত পৰাহে আহে।
হয়।
কাৰণ মানে ব্ৰহ্মপুত্ৰখন আমাৰ ওচৰতে ন।
হয়।
হা
এবাৰ বাৰে বানপানী আকৌ লুইতৰ বুকুত আহিছে আৰু। হ'ব আৰু তাৰ আগতে আপোনাৰ মঠাইতটো নিৰ্মাণ কৰা হ'ব বাৰ তে।
হয়।
ৰিপিং কৰা হ'ব মানে নিৰ্মাণ নহয় আৰু।
অ'।
আহা। উম। এতিয়াই মানে আপোনাক খবৰ দিলো।
হয়।
হয়।
বাকী। এইবিলাক শুনকচোন হেৰি আপোনালোকৰ এইফালে মানে গাড়ী চাড়ী আছে নেকি।
কি গাড়ী লাগে।
মানে আপোনাৰ মোক চুইফ্টিডিজাৰ লাগিছিল তিনিখন মান।
হয় গাড়ী বুলি কওঁতে মানে সৰু সুৰা। মানে চিনাকি আছে মুন্না অটমোবাইলছ বুলি কয়।
অ',।
তাতে গ'লে মোৰ নাম কলে হ'ল তাতে। আপুনি চব গাড়ীয়ে পাব তাত।
আহ।
অ'।
লুনাত গ'লেই হয়। চুইপ ডিজাৰ আপুনি আঢ়ৈ লাখ টকা ধৰক ভাল গাড়ী।
অহ আহিলে সোমাই যাব ন' মানে এইবিলাক এখন মানে হেৰি এটা খুলিম বুলি আহিছো। সৰু সুৰা বিজনেছ এটা গাড়ীৰ সেয়া
গাড়ী বিজনেচ কৰক যদি কৰক বাৰ দে
হয়।
ভালে আছে গাড়ীৰ বিজনেচ আপুনি খালি গাড়ীটো কিনিলে খালি মোক ক'ব এবাৰ।
অ', -অ' হ'ব।
মোৰ গাড়ী গ বুলি কওঁতেই মানে মই সৰুৰ পৰা এইবিলাকৰ লগতে জড়িত বাৰু বিশেষকে।
অহ।
সেইকাৰণে। আপোনাক ক'লো।
আহে।
বাকী আপোনালোকৰ স্কুল-চিস্কুলত। এনেই কিবা হেৰি আহে নেকি এনেকুৱা? সাহাৰ্য, চাহাৰ্য দিবলৈ এন জি অ', চেনজি অ' আহে নেকি কিছুমান।
এনজিঅ' বে আহা নাই বা বহুত দিন হ'ল
হয় হয় ৰেড ক্ৰছ চচাইটিৰ নাম শুনিছে নেকি
কি-কি-কি ছোছাইটিৰ
টো চাইকেল মানে চিম্বলটো আপোনাৰ। প্লাছচীনৰ হয় ৰঙা ৰঙৰ
অ', -অ' শুনিছো, শুনিছো এই বানপানী বিলাকত যে হে কৰে।
সেই ছচাইটিটো আমাৰ আণ্ডাৰতে চলে।
অ'।
আমাৰ ছচাইটিটো আপোনাৰ অলপমান গোটেইখিনিৰ অফিচই বুলি ক'ব পাৰি।
অহ।
সেই কথাটো আপোনাক উপলব্ধ কৰাই থৈ দিলো মানে
অ'। বাকী আপোনালোকে তাত এ এনেকুৱা মানুহজনে ল'ব নেকি?
মোৰ নে অ'
ইতা অট' মবাইলচত। বাৰ্তমান মানুহ লোৱা হোৱা নাই নেকি, মই আপোনাক খবৰ দিব খবৰ দি পেলাক কব লাগিব আপোনাৰ ফোনৰ নম্বৰটো এইটোৱে ন'।
অ
আপোনাক মই হোৱাটছআপত জনাই দিম আপুনি মোক এছ এম এছ এটা দি থৈ দিব
অ' এতিয়াই দিছো চাওকচোন আপুনি।
হয় বাৰু আপোনাক মই সন্ধিয়াকে জনাই দিব পাৰিম ফোন কৰি
অ'।
মই মানে ইয়াত লাগি আছেতো।
অ', -অ'।
আপোনাৰ যিমান, যিমান এনজিঅ' খুলিছে চব আমাৰ আণ্ডাৰতে হয় আৰু তাহাঁতি।
অ'।
চৰকাৰী বিলাকৰো হয় বেচৰকাৰী বিলাকৰো প্ৰায়ে হয় কিছুমান নহয়।
অ'।
সেইবিলাকৰ পৰাই আমি চলি থাকো আমাৰ এন জি অ'ত সোমাব নেকি?
এনেই কিবা পঢ়া চঢ়া কিমান লাগিব?
পঢ়া আপোনাৰ মেট্ৰিক পাছ লাগিব লগতে আপোনাৰ নিজৰ অলপমান কষ্টও লাগিব বাৰুতে নিস্বাৰ্থ হবই লাগিব অলপমান।
অ'।
হয় পইচা পাব পইচা আপোনাক দিয়া হব সেই বুলিয়ে সকলো পইচাৰ ওপৰত নিৰ্ভৰ নহব। অলপমান নিস্বাৰ্থও হ'ব লাগিব।
উম।
সোমাব নেকি?
সোমাবলৈ মানে মই তাকে মানে মই বিজনেছ এটা কৰিম বুলি আহিছো ইয়াত সোমাই গ'লে আকৌ মই মিলাব নোৱাৰম ন দুটা
হয়। বিজনেচটো তেতিয়া থাকি যাব ন আপোনাৰ।
উম।
হয় পাৰিলে সোমালে কবচোন বাৰু তে আমাক মানে এয়া এইটোৰ মানে উ অলপমান মানুহৰ প্ৰয়োজনেই আৰু।
অ। মই বেলেগ মন নোসোমালো বেলেগ মানুহ সোমালে পাৰে না
হয় অসমীয়াই দিবচোন দি পাৰে।
অ অ।
এসময়ত আমাৰ ছচাইটিটোৰ ওপৰত কথা জুবিন দায ইও কৈ থৈ গৈছিল বাৰদা
অ
মানে আমাৰ চচাইটিটো যে ভাল
উম
বহুত মানুহো আহে আমাৰ চচাইটি হলে আপুনি বহুত টো মানুহ লগ পাব পাৰিব আৰু চচাইটি টো কৰা খিনিক কবাত স্তাইদেও কৰিব পাৰে বাৰতে।
অ'।
বহুত হেভি ছ'চাইটি হয়।
হয়।
সেইকাৰণে আপোনাক সোমাব নেকি সুধিছিলোঁ নো সোমাই বুলি কলে বাৰুতে
মই মন সোমালেও বেলেগ এটা মানুহক সোমাই কৰি দিব পাৰিম ন।
হয়।
উম। আৰে ভাত চাট খালা নাই
ভাত চাত খালো।
পাই
আপুনি খালে নাই?
মই কেনেকুৱা খামেই আৰু
হয়
অ।
কেতিয়া খাব
নাখায়
খাম আৰু অকণমান দেৰীকে
হয় হয়
আপুনি মোক কবচোন হাঁ, সেৰি গাড়ীৰ কথাটো।
হয়-হয় কম বাৰু।
উম উম উম উম
আপুনি আশাত বন্দি কম বাৰত আপোনাক।
উম, উ হ'ব দিয়া বাৰু ন।
হয়-হয়-হয়,